হেল্ল'। অ শুনিছোঁ শুনিছোঁ কি কৰিছা?
অ ভালে আছোঁ মই আছোঁ এনেই গৰম যে আজি বহুত এ ৰেস্ত লৈ আছোঁ।
অ অ কাইলে সাতৰ সাত ভাঙিব উ
কালি আমটিত তুমি কিবা ফল মূল খাবানে নাই?
ফল মূল খাই নেকি মই ইমান গম নাপাওঁ কিন্তু দেই।
কিয় নাজানা নেকি আমটিত যে ফল মূল খায়?
নাজানো নহয় সৰুৰ পৰা এ কি খাইছিলোঁ পাহৰিলোঁ কিন্তু সে আৰু কাপোৰ কানি ধুই
আমটিত মুঠতে এইখিনি সময়ত আহ বছৰৰ এইখিনি সময়ত আহ প্ৰায়ভাগ ফল মূল ওলাই নহয়। ত সেইকাৰণে চব খাই আমি সেই কাৰণে কঠালো আনিছোঁ আজি আৰু। কঁঠাল খাম দেন আম খাম। আৰু প্লাম খাম। আৰু কল খাম লিটিকুৱা আছে লিটিকু কেইটা বেয়া তেওঁ এইটা বেয়াই হ'ল চাগে বহু কেইদিনমান আগতে আনিছিলে।
মই যে কিমান বছৰ হ'ল লেটেকু খোৱা নাই, আগতে কিমান খাইছিলো। বৰ ভাল পাওঁ লেটেকু খাই মই। কিবা খাই খাই কিবা কিবা মৰম লাগিল লেটেকু খাই পেলাই।
মৰম লগে। হয় হয় হয়। বুজিছো মই মই আগতে কি হৈছিল যেতিয়া কঠাল ভাঙে ঘৰত তেতিয়া কঁঠালৰ বাদো থাকে জানানে?
বাদু মই শুনিছো কঁঠালৰ বাদু কিন্তু এতিয়া কঁঠালৰ বাদুতটো কোনটো চিনি নাপাও।
কোনটো হয় মানে কিছুমান সৰু সৰু ক' থাকে য'ত গুটিটো নাথাকে। অনলি সৰু সৰু ক'টাইপ। ত, ওলাইতো সেইটো বাদুটো বাৰু বেছি নাথাকে এটা কঠালৰ ভিতৰত যদি পকা কঠাল হয়। ত' সেনেকে। ত, মাজতে এডাল ওলাই ধৰা এটা ওলাই ধৰা ত, সেইটো পাদু বাদু এনেকে দিয়ে মাই খাব সেনেকুৱা আগতে মানে এনেকুৱা এতিয়া অলপমান ভালকে খাওঁ দিয়াচোন গোটেই কঁঠালটো ভাঙা কাৰণ কঁঠাল ত, আঠা বহুত হয়। ত, এতিয়া আহ কি হয় এতিয়া গোটেই ভাঙি চাঙি দিয়াৰ পাছত মই বঢ়িয়াকে কাটা চামুচেৰে লৈ লৈ খাও। তেৰ হাত চালত ইমান আঠা আঠা সেইবিলাক নালাগে তথাপিও সেনেকে খালেও উঠ, কিটা অলপমান আঠা আঠা লাগিয়ে যায়। আগতে কিন্তু কি কৰিছিলো, যেতিয়া ভাঙি থাকে তেতিয়াই খাই থাকো।
অ', ভাল লাগে মিঠাতেল সানিব লাগে অকমান আথ
অ', অ', মিঠাতেলটো সানি পেলাই সি কৰে কঠালটো ভাঙে। আৰু কালিৰ ফ্ৰিজত আছে চাগে। আজি পাৰিলে খাম ৰবা বঢ়িয়া বঢ়িয়া লাগে, আইচক্ৰিমৰ দৰে লাগে ন? অ', ঠাণ্ডা ঠাণ্ডা।
অ', ঠাণ্ডা কঁঠাল খাই খুব ভাল লাগে। মই কঠালৰ
অ', কোৱা, কোৱা কোৱা?
মই কঠালৰ বৰ বেছি মানে হেৰি নহয় যে এনেকুৱা নহয় যে খুব ভাল পাওঁ। কিন্তু কেতিয়াবা ধৰা এনেকুৱা কোনোবাই খাই থাকিলে মায়ে আমাৰ ঘৰত খাই থাকিলে পটককে আহি পেলাই মুখতখনত সোমোৱাই দিয়ে পোতা খাই ভাল লাগে।
কিন্তু মই মানে এটা সৰুৰ পৰাই এটা মানে মেইনটেইন কৰি ৰাখিছো, মই কঁঠাল বেয়া পাওঁ খাবলৈ। ত, মোক মানে কোনেও সেইকাৰণে ফৰ্চ নকৰে খাবলৈ আৰু। মই যদি সেনেকে ধৰা ভাল লাগিলেও মই ধৰা ইমান নেদেখুৱও আৰু যে মোৰ বহুত ভাল লাগিছে কঁঠালটো খাই। হয়নে? কিন্তু তথাপিতো মই কেতিয়াবা যদি কোনোবাই আহি মুখত দি আহি দে ফুতা সমোৱাই মাক খাওঁ, বেয়া নাপাওঁ।
সৰুতে আমাৰ অ কোৱা
তুমি কোৱা তুমি কোৱা?
সৰুতে আমাৰ ইয়াতে এটা বৰ দেউতা থাকিছিলে, সিহঁতৰ তাৰ কঁঠাল আছিল। আছিলে সিহঁতৰ কঠাল বিলাকৰ কঁঠাল বিলাক সৰু সৰু মানে সিমান ডাঙৰ নহয় বাট ইমান সোৱাদ
আহ সৰু কথা অলপ হোৱাদ বেছি হয়। আৰু পাতল পাতল হয় কঠালৰ সেইটো মানে গুটিটো যিটো লেয়াৰ টো ন মানে কঁঠালৰ ওপৰৰ পৰা ভিত তিলেকে লেয়াৰ টো পাতল হয় সেইবোৰ কঁঠাল খুব মিঠা হয় আৰু একদম মুখত গলি যায় ত' আমাৰ ফালে কঠাল খোৱাৰ নিয়ম অলপ বেলেগ কেঁচা পিঠাগুডৰি লয় কলপাত এখনত কেঁচা পিঠাগুৰি অলপ লয় আৰু কঁঠালৰ ফুট কেইটামান লয় কলপাত খনৰ মাজতে চাইডত অলপ পিঠাগুড় লয় ত গুটিটো গুচাই পেলাই পিঠাগুৰিত কঠাল টুকুৰা লেটিয়াই পেলাই খাই দিয়ে। তাৰ দুটা ফাইদা আছে এটাটো হৈছে টেষ্ট দ্বিতীয়টো হৈছে ডিঙিত নধৰে। এনেই কেতিয়াবা ডিঙিত ধৰে কঠাল
শিকিছিলে আহ দুই তিনিটা খালো আমাৰ ঘৰৰে
অ ভাল ভাল আমাৰ ঘৰতটো আছে কঠাল মানে আমাৰ ঘৰত নাই মোৰ ম মাহতৰ ঘৰত আছে, মায়ে ৰোৱা আছিলে।
হয়, হয়, আজি পিছে ভাত আঞ্জা কি কৰিবা?
ভাতকেইটা মই আজি দালি বনালো এখন, উম অলপ মানে মচুৰ দালি, মগুৰ দালি আৰু বুটৰ দালি কেইটামান মিক্স হৈ গৈছ ছিলে মোৰ মানে টেমাটোতে, ভুলতে মিক্স হ'ল, মচুৰ, মগু বাৰু নৰ্মেল মিক্স হৈ থাকে। বুটৰ দালি কেইটামানো মিক্স গল, তাৰ পিছত মই একেলগে বহালো, বিলাহী এটা কাটি দিলো তাতে। দুটা দিলোঁ বিলাসি তাৰ পিছত তেল মাৰিলো মই এ তাক মজাকে পাঁচপোৰণ দি পেলাই এতিয়া খাই চালো অলপ খাব যাবলে ভাল হৈছে
হয় অ সেই তুমি লাও আগ খাই ভাল পোৱা নে
ৰঙালাও আগ
নাজানো সঠিক ভাৱে কিন্তু লাও আগটো যে কও খাব পাৰি যে
অ লাও আগটো মই খুব ভাল পাওঁ খাই কিন্তু ৰঙালাও আগেহে মানুহে খাই বেছি বাৰু, অ যিটো সেউজীয়া-সেউজীয়া হয়, থাৰি টাইপ থাকে, পাত থাক
আজি আমাৰ আজি আমাৰ বনাইছে হা, লাও ৰাসটো, কঠলৰ গুটি দি।
অ, এইটোতো একদম মানে একদম ক্লাছিক ৰেচিপি বুলি ক'লেও ভুল নহয়, লাও আগ কঁঠালৰ গুটি দি যেতিয়া বনাই অসমীয়া মানুহক নহৰু দিয়ে আৰু কিছুমানে সৰিয়হ দিয়ে, খাই খুব ভাল লাগে মানে একদম মোৰ প্ৰিয় আৰু।
মই কিন্তু কিবা মই কিন্তু কিবা ভাল নাপাওঁ বস্তুটো সিমান।
মই খুব ভাল
মানে দিনতো এৰিছো নাখালো এতিয়া ৰাতিৰ কাৰণেও আছ বহুতখিনি
উম।
মই বৰ ভাল পাওঁ, কোমোৰা ভাজিটো মই বৰ ভাল পাওঁ।
মোৰ ভাজিটো ভাল লাগে অ।
টেষ্টটো ভাল লাগে মোৰ আৰু মই কচুও ভাল পাওঁ, আমাৰ যোৱাকালি কচু বনাইছিলে। পোক কচুটো। আহ এইটোত জলকীয়া, সৰিয়হ দিছিলে আৰু জলকীয়া সৰহকে দিছিলে। সেনেকে বনাইছিলে। ত আজি চাগে এতিয়া ৰাতি কালিতো আৰু লগুণ দিব লাগে ন হিচাপতে। ত' আজি চাগে ৰাতি এতিয়া সি বনাই দিব কণী অলপ দম টাইপ আলু দি সেনেকে বনাই দিব চাগে মায়ে। মোৰ কিবা, কিবা অ এ ভাল লগা নাই দিয়াচোন, মন-চন, মানে মন-চন বুলি নহয়, আজি গৰমটো পৰিছে। আৰু লগতে মই কিবা এটা আহ ভিডিঅ' এটা বনাম বুলি ভাবিছিলো, কিন্তু পৰা নহল এটা এই গমটো পাইছায়ে বস্তুটো। আৰু সেইকাৰণে কিবা গাটো মানে বেছি মুভমেন্ট, বেছি মানে লৰচৰ হোৱা নাই গাটো, মোৰ শুই থকাৰ দৰে হৈছে।
উম।
আৰু সেইকাৰণে মানে কিবা এটা সেই লগা নাই আৰু।
বুজিছো আজি গৰমটো বৰ বহুত বেছি গৰম পৰিছে, গোটেই চবতে গৰম মই আহ, এতিয়াও মোৰ ৰুমত বিৰাট গৰম থাকিব পৰা নাই গৰমত। ঘৰতো ফোন কৰিছিলো তাতো মাহঁতৰ গৰম চবৰে। মানে সেয়া আৰু।
বিজুলী আছেনে নাই? হয়, তোমাৰ? ৰুমত বিজুলী আছে নাই?
গেল ম। বিজুলী বুলি ক'লে বুজিয়ে নাপাওঁ বিজুলী আছে বৰ্তমান কালি ৰাতি বিজুলী গৈছিলে। এতিয়া বিজুলীটো আছে বিজুলী বাতি কেইটাও জ্বলি আছে।
সেইটোয়ে। কথাবিলাক সেনেকুৱায়ে আৰু আজি ভেনী জুৱেলাত ভূমিকম্প গ'ল।
অ' বহুত বেয়া লাগিছে দেই, ইমান মানুহ ঢুকাইছে বাপৰেবাপ।
একৱে, মই বেছি চোৱা নাই নিউজটো। এ'না বাতৰিটো কিন তু মই এটাই ভিডিঅ' দেখিছো সেনেকুৱা ভূমিকম্পটো। বেয়া লাগে দিয়াচোন মানে নিমিষত। নিমিষতে ইমান বিলাক মানুহৰ প্ৰাণ হেৰুৱালে।
কিমান মানুহ কিমান কি। কিমান জীৱ জন্তু চবতো মৰি গ'ল ন একো নাই। এক লাখ মানুহ মৰিছে বুলি দিছে। এক লাখ মানুহ নমৰিলেও যদিও, পঞ্চাশ হাজাৰ মানুহ মৰে ভাবাচোন কিমান মানুহ ঢুকাই গ'ল।
আৰু এক লাখ মানুহ যদি মৰা বুলি একদম সঠিককে কৈছে। ত কিমান মানুহ আৰু পুৱও।
কিমান মানুহ পোৱাও নাই আৰু সেনেকুৱাবোৰ এ, দুৰ্যোগত। উ' ঘৰ চৰবোৰ খহি পোৱাৰ পিছত মানুহবোৰ। সোমাই যায় ন, মাটিৰ তলত অ'পুৰা হেৰি। ভাঙি যায় বিল্ডিঙৰ সেইবোৰ মানুহ এসপ্তাহ দহ' দিন এমাহ হলে। ত সেইবোৰ মানুহ উলাইব কাম কৰিব। ফটল বাঢ়িবই যিমান বুলি কৈছে তাতকে বেছি, গতিে বহুত বেয়া লাগে, বহুত বেয়া লাগে মানে। সে আৰু মানুহৰ অত্যাচাৰ বাঢ়িছে নহ পৃথিৱীখনত। গতিকে এনেকেই আৰু।
অ এনেকুৱুৱাকে অলপ। প্ৰকৃতিয়ও উত্তৰ দি দিয়ে মানুহখিনিক।
উত্তৰ দি দিয়ে।
মানুহৰ যিমান। বিকাশ হৈ গৈছে প্ৰযুক্তিবিদ্্যা। কণ সিমানেই মানুহৰ মানৱীয়তাতটো কমি গৈছে
মানুহৰ মানৱীয়তা একেবাৰেেই নাই আজিৰ দিনত তুমি ঘৰৰ পৰা ওলাই তোমাৰ সন্মুখত থকা মানুহটোকো তুমি বিশ্বাস কৰিব নোৱাৰা আজিৰ দিনত তেওঁ কি মনোভাৱ লৈ আছে তোমাৰ প্ৰতি গতিকে সাৱধান থকাটে চবতছেে ডাঙৰ মানে
অ আজিকালি তুমি নিজৰ ৰক্ষা নিজে কৰিব লাগিব
নিজৰ ইিক্ষা নিজে কব লাগিব প্ৰতিটো ক্ষেত্ৰতে
আৰু ছোৱালীৰ কাৰণেতো বা মহিলাসকলৰ কাৰণেতো বহুত বেয়াই পৰিৱেশ লগতে লৰাবলাকৰো সব ক্ষেত্ৰতেদিনা কালি মৰিটা বাতৰি পালো মুম্বাই নেকি মুম্বাই মে লৰাটাক যে হ কৰিছে চুৰিকা ঘাট কৰিছে। কথা নাই পাত সৰু কথা এতাতে।
সেয়াই চোৱাচোন মানে কোনো সুৰক্ষিত নহয় বাৰু। বৰ্তমান ল'ৰা ছোৱালী কোনো সুৰক্ষিত নহয়। ছোৱালীৰতো সেইটো সমস্যাটো আমাৰ দেশত আছেই। নাৰী সুৰক্ষিত নহয় কিন্তু সেইটো আজিলৈকে কোনো বেয়া হৈ গৈছে এই গতিকে প্ৰতিটো খোজতে মই ভাবো এটা ল'ৰা বা এজনী ছোৱালী বিশেষকে ছোৱালী শৰীৰটো খোজৰে নিজে সাৱধান থকাটো উচিত প্ৰতিটো খোজত কাৰণ বিপদ কেনেকে কোন চলৰ পৰা আহিব তাক পুোন নিশ্চয়তা নাই
হয় দিয়া হয় দিয়া ভাবিলে যেতিয়া এইবোৰ কথা ভাবা যায় সমাজৰ কথা যে তুমি এক ফালৰ পৰা ভাবা যে সৰু বস্তু এটাৰ পৰা আৰম্ভ কৰি টো মাথা তো মানে তোমাৰ গৰম হৈ যায়টো। ত' মানে কিয় কৰি আছো আমি এইতো কিহৰ কাৰনেে আমি কৰি আছো, কিহৰ কাৰনে চাকৰি কৰি আছো খাই আছো বৈ আছো চব বস্তু কষ্টত আহি যায়। উ
চব বস্তুতে কুৱেশন মাৰ্ক আহি যায়, একদম সঁচা কথা। আপুনি মই আজি কলৈ ভবিবলৈ লৈছো, ৰবা অফিচৰ পৰা আহি সদায় মই মানে মোৰ উপলদ্ধি হয় যে মই কৰি আছো।